অ'।
এ এনেই শুই আছিলোঁ তুমি
অ মই এনে বহি আছো কাম চাম কৰি মেলি।
অঁ ভাত খালা নেকি?
ভাত নাই খোৱা বনাই আছে তুমি
অ ম নাই কুৱোৱা।
অ অ
অবও বনছে খুৰিয়ে।
অ'। ভাল নহয় বাকী।
উম, ভালে ভালে।
অ'।
তোমালোকৰ ভাল।
উম, উম, ভাল।
অঁ
মই তোমাৰ সেনাখনি তোমালোকৰ সিফালে অ মিচিং মানুহ আ ছে নেকি ন
আছে আছে আমাৰ ইয়াতে খেতি কৰে যে মানুহবিলাক মিচিং মানু্হবোৰ ইয়াতে থাকে
অ তাত বিয়া এখন খাবলৈ গৈছিলোঁ
অঁ মিচিং মানুহ ন
উম
কেনেকা পালা?
অ ভালে পাইছো বাও আৰু মানে সিহঁতৰ নিয়মবোৰ আমাতকে বেলেগ হয় ন
অ সেইটোয়েতো চবৰে বেলেগ বেলেগ বেলেগ নহ নহয় নো
উম ত সিহঁতে অতিথি গলে হেৰিঁতে আপংহে দিয়ে চাউলে যে বনাই
অ
সেইটো দি তোমাৰ সেইটোতো নাখাও আৰু মই কিন্তু হ'লেও দিছে আও সিহঁতৰ মানে নিয়মে যে দিয়াটো উম আকৌ তোমাৰ গুমৰাং নৃত্যও কৰিছে
অ
তেনেকে মানে ভাল লাগিলে আঅ বিয়াখন
অঁ আৰু মিচিঙৰ সেইবোৰ বেলেগে নহয় মিচিং, দেউৰী তোমাৰ চব জনগোষ্ঠীয়ে
অ অ
এতিয়া ধে আমা পম পৰাটো বেলেগ আমাৰ এতিয়া হোম পুৰে কিছুমানৰ নোপৰে কিছুমান অ হেৰি তোমাৰ নাম কীৰ্তনিয়া মানুহে নাম গায়
সেটোহে অ ত আমাৰ জোৰণো হয় আগদিনা সিহঁতও জোৰন নহয়
অ সেয়া নহয়
উম
সেইটোৱে তবৰে বেলেগ বেলেগ আৰু সেইটো বস্তু
আমাৰ তোমাৰ আকৌ হেৰি কয় উৰু দিয়ে উৰু দিয়ে বিয়ানাম গায়
অ কিমান কি কি কয় ফূুৰ্তি কৰি দয়া সেয়া দৰা অহাৰ সময়ত বৌম ফটকা ফুতাই কেনেকা কি কি কয়
উম উম আমা বড়ো জনগোষ্ঠী খাই পাইছা নাই বিয়া?
নাইপোৱা সেইখিনি আমাৰ এনেকে যোৱা নহয় যে এইবিলাক জাতি ইমানে অজাতি বুলি নহয় মানে আমাৰ সেইবিলাক মানুহ বিয়া খাবলে মাতে কিন্তু নেযায় মানে
অ অ মই নগ লগৰ গৈ পাইছো মানে ত নাযায় চবই নিয়ম থাকে ন
উম সেইটোৱে এতিয়া বামুণবিলাকৰ কিমান নিয়ম
উম অ বামুণৰ তোমাৰ যোনটো পকা আৰু আকৌ হেৰি পকা আহোমটো হয়
অ অ
সিহঁতেতো এশ এগচ চাকি জ্বলাই পিনি চক লং বুলি যে কয় অ সেইটো তেনেকেই পাতে
উম আহ সেত এইটো ভালো লাগে আকৌ দেই
ভাল লাগে অ
আও বহুত নিয়ম আও এটা কিছুমান মানুহে ধৰা নিয়ম নীতি ইমান নামানে কিছুমানে ইমান নিয়ম নীতি মানি, তোমাৰ পাতে বিয়াখন চাবাচোন,
উম
বিয়া বুললে নয় মানে সকাম চকামৰ পৰা ধৰি পেলাই বহুত, নিয়ম নীতিয়ে মানে পান,
বেলেগ বেলেগ আৰু মানে চবৰে সংস্কৃতিক পৰম্পৰাও বেলেগ বেলেগ হয় যে,
উম সেইটোৱে,
উম আকৌ বড়ো জনগোষ্ঠী তেনেকে বড়ো লোকগীত আছে নৃত্য কৰে।
অ
সিহতি আকৌ বাথৌ পূজা কৰে ন সিহটি,
অ বাথৌ পূজা কৰে অ,
অ সেই বাথৌ পূজা অৰ্চনা কৰিহে সিহঁতি বিয়া পাতে।
অ সেইটোয়ে চবৰে হেৰিবোৰ মানে, ভাল লাগে কিছুমানৰ আকৌ কিছুমানৰ মানে খাবলৈ মানে কি হয় ভাল নালাগে চাবাচোন,
অ অ নালাগে হয় বাউ, আকৌ তোমাৰ এতিয়া মিচিং হউৰয়ে তোমাৰ দহা কাজটো সিহততো কিমান দিনৰ মূৰত পাতে,
উম
আৰু তোমাৰ হে মিচিঙৰ এনেকে বিয়া হলে গাহৰি দিব লাগে হেনো,
অঁ
এটা গাহৰি এটা দিব লাগে।
অ আমাৰ টো সেইবিলা নাই আমাৰ আকৌ, কি আমাৰ তুলনী বিয়া হ'লেহে দান দিব লাগে কিবা কৰিব লাগে।
অ চবৰে নিয়ম বোৰ বেলেগ বেলেগ আৰু,
বেলেগ যে সেইটোৱে অ,
উম
ক এতিয়া আকৌ কি হয় তোমাৰ যিবিলাক ধৰা মানুহ মৰি ঢুকালে আমি বিলাকে এতিয়া দহাত, কাজ ধৰা কিছুমান পোন্ধৰ দীনিয়া কিছুমান এমহীয়া, কিছুমান ধৰা এঘাৰ দিনা নহয় জানো কিন্তু, ধৰা সিহঁতবিলাকৰ সেইবিলাক আৰু কিছুমানে কলপাত, ৰ ৰভা দি পেলাইহে পাতে চাবাচোন দেউৰী বিলাকে,
অ দেউৰী বিলাকে অ,
আগৰ দিনত এইটো আছিলে আকৌ দেই মানে বিয়াবিলাকৰ কথা কৈছোঁ, তোমাৰ এই হেৰিয়দি যে কলপাতৰ ৰভা দিয়ে,
অ অ
সেইটো ইমান ভাল লাগে।
তাকে তাৰ মানে সিহঁতৰ দেউৰী বাৰু মিচিঙৰ যোনটো দহা কাজ পাতে সিহঁটো বহুত ডাঙকৈ পাতে, মানে তাত দোকান নিচিনাও বহে কাপোৰ চাপোৰ উলিয়ায়।
অঁ
সিহঁতি মানে কাপোৰ চাপোৰ এনেকে দিও পঠিয়া মানে আৰু কোনোবা যদি দহা কাজলৈ যায়। তেনেকুৱা তেনেকুৱা ধৰনে পাতে।
অ হে, অ, আৰু কিছুমানে কেনেকুৱা ষ্টেণ্ডাৰ্ডত বিয়া পাতিব। তুমি মানে খাবলৈ যাবলৈও ভাবিব লাগিব মানে।
অ, আমাৰ নিচিনা মানুহে ভাবিবই লাগিব।
অঁহ আমাৰ নিচনা নহয় সঁচাকে।
উম, আকৌ কিছুমান দকা- উম কিছুমানে তোমাৰ ইমান সাধাৰণ নিয়মতে পাতি থৈ দিয়ে।
পাতি থৈ দিয়ে অহ আৰু কিছুমানে কি দিওঁ বিয়াখনলে মানে পাতাই দিব ইমান একেবাৰে ওপৰত থাকে মানে আমি- যেন কোনো মানুহ নহয় মানে।
তাকে আৰু কিছুমানৰ- অ ডাঙৰকে বিয়াখন পাতে বহুত ষ্টেণ্ডাৰ্ড কে কিন্তু আলহী তোমাৰ হেৰি- নাজানে আপ্যায়ন কৰিব নাজানে।
নাজানে অ কাক কেনেকে মাতিব লাগে সন্মান কৰিব লাগে সেইবিলাক নাই।
উম, কিছুমানে বহুত সৰুকে সাধাৰণতে পাতে কিন্তু বহুত ধুনীয়াকে শুশ্ৰূষা কৰে।
অঁহ। কিছুমানৰ একেবাৰে একো হেৰিয়েই নাই। আৰু তুমি চাবা- তাৰ মানে বিয়া এখন খাবলৈ গ'লেও বহুত বাৰ ভাবিব লাগিব যাওঁ নেযাওঁ। ধৰা হেৰিকে- গ'লে আৰু গ'লেতো ভালিব নগলেও মানে এইটো হয় মনত বেয়া পাব নেকি।
উম।
সেনেকুৱা হয় আৰু।
আৰু আজি কালি চব মানেষ্টণ্ড আহে ন।
অ সেইটোৱে আজিকালিতো আজিকালি আধুনিক যুগৰ ষ্টেণ্ডাৰ্ড মানুহ চব ষ্টেণ্ডাৰ্ডে আৰু মানে। তোমাৰ লাগিলে পইচা থাকক বা নাথাকক আৰু।
সেইটোৱে।
উম।
তুলণি বিয়াখনকে কিমান হেৰিকে ডাঙৰকে পাতে।
কিমান ডাঙৰকে পাতে মানে বৰ বিয়া কতে চাবাচোন।
উম, মেকাপ আৰ্টিষ্ট মাতি পিনি।
মাতি মেলি অ যেননেকা বৰ বিয়াহে দিব তেনেকুৱা কতে পাতিব কিছু আ মানে- কি হয় ধৰা কিছুমানৰ এজনী ছোৱালী হ'লে পাতে আৰু ডাঙৰকে।
বেলেগ কৰা বাওঁ।
উম সেইটো বেলেগ কথা।
উম।
তোমাৰ হেৰিয়ৰ বিয়া খাই পাইছা নেপালী বিয়া?
অ নাই পোৱা।
নেপালী বিয়াতটো মই পাইছোঁ ইমান- উম মানে ভাল নহয় মানে আমাৰ নিচিনা নহয় সিহঁতৰ বেলোক কিন্তু সিহঁতৰ- কি কৰে কিবা এটা পাতে সেই তেতিয়া এনেকে চাউলেদি মানে কালাই কৰি- ফুট লয় ডাঙৰ ডাঙৰকৈ একদম মানে।
অ ফুট লোৱা দেখিছো বাৰু সেইটো, কিন্তু বিয়াৰ হে খাই- পোৱা নাই সেইটো বেলেগ মানে পূজা হলেও হেৰিটো লয়।
পূজা পাতে অ লয় সেইটোতো আকৌ মানে কি সিহঁতৰ ড্ৰেছটো ইমান ভাল লাগে চাবাচোন।
অ ভাল লাগে।
কিবা এটা মৰম লাগে।
উম। মোৰ পিন্ধি যাবলৈ মন আছে বাৰু এবাৰ।
অহ নাচিবলৈ মেলিবলৈ আমি মই নাচো যে আনো নহয় ইমান ভাল লাগে পিন্ধি। মই আনো বাৰু। উম আমাৰ লগৰ দুজনীমান আছে দেখিবলৈও ইমান ধুনীয়া মানে ভাল নহয়।
অ' নেপালী ভাল লাগে আকৌ দেখিবলৈ।
অ'। বহুত ভাল লাগে আৰু মানে কি হয় কিছুমান মানুহ ইমান ভাল নহয় তুমি চাবাচোন বহুত ভদ্ৰ মানুহ আছে তাৰ মাজত।
উম কিছুমানে ব কিবা
অ' কিছুমান কিবা টাইপ এতিয়া তুমি মানুহৰে মানে ধৰা নেপালী মানুহৰ কথা কৈছোঁ মোৰ লগৰে হয় মানে তাৰপিছত ইমান মাকজনী ভাল নহয় মানে একদম কেনেকুৱা কৰিছে মোক মানে উম হেৰিকে মানে একো মানে বেলেগ ধান্দাই নাহে মানে। ত' সিটো দিছে মানে ধৰা মাহীয়ে কৈছে মানে আমাক মানে ধৰা চবেটো চব ঘৰত নাখায় ন'।
নেখায় অ'।
সেইটো কাৰণে মানে একদম ধুনীয়াকৈ শুশ্ৰূষা কৰিছে।
সিহঁতৰ কিবা এটা পিঠা বনাই যেন সিহঁতৰ পূজাত। উৎসৱত তেনেকা জেলেপি টাইপৰ পিঠা এটা বনায়।
অ' সেইটো নেজানো বাৰু দেই।
মানে ঘূৰণীয়াকে মানে জেলেপীটো নিছিনাই আৰু। ম‌ই খাই পাইছো আৰু এইটো। হেল্ল'।
আজিকালি তোমান ধেৰ বিয়া বোৰ পাতে মানে। মানুহ বিলাকৰ নামো বেলেগ মানে চব হেৰি-চেৰি বোৰ।
উম, উম।
প্ৰত্যেকটো বস্তু এতিয়া আমাৰ বিলাক, আমাৰ বিলাক এতিয়া তুমি সকাম অকণ পালা কিমান আগদিনা আমি ব বইল কে। খাওঁ ভাত বইলকে মানে ধৰা কিমান নিয়ম নীতিৰে থাকোঁ ন'।
অ'।
কিবা এটা হেৰি কৰিলে।
তাকেতো আকৌ কিছুমানৰ মাছ-মাংস খাব পাৰে আমাৰ আকৌ নোৱাৰে নহয়।
নোৱাৰে নহয় আমি আগদিনা ইমান ধুনীয়াকে ভা চব কাপোৰ কানি ধুই মেলি বাচন চাচন চব হেৰি কৰি মেলি।
উম, নহয় এতিয়া আমাৰ তোমাৰ হেৰি সকামতটো মাছ মাংস খাব নোৱাৰে।
অ' সেইটোৱেটো নোৱাৰে এতিয়া কিছুমানেটো খাই। আমাৰতো এতিয়া ধৰা বৰতীয়া হৈ থাকিলে আমিতো নেখাওঁ এঘাৰ দিন পোন্ধৰ দিন একো বইল নিৰামিষ সেইকেই টো খাওঁ ন' বইল ভাতকে।
উম।
বেলেগ আৰু নহ'ব আমিতো এতিয়া ধৰা দিনা মাছহে গোটাও কিন্তু কিছুমানেতো
নাই পোৱা, সেইটোয়ে চবৰে নিয়মবোৰ বেলেগ বেলেগ যে।
বেলেগ অ'।
উম আকৌ আমাৰ অ' আমাৰ আমি হেৰি নহয় জানো। শংকৰীয়া যে আমাৰ তোমাৰ বিয়া হ'লেও তোমাৰ মাছ মাংস গোটাব নোৱাৰি।
অ' অ শংকৰীয়া মানুহে নুগুতাই মাছ মাংস আগৰ কি নাম মানুহেও সেইবোৰ হেৰি-চেৰি মানে ধৰা কি কয় তোমাৰ এতিয়া মাত লগাব আহিলেও মানে মৰা মানুহৰ ঘৰত একো একো নাখায় নহয়।
উম, নেখায়
উম, অ' সংঘীয়া মানুহ কি হেৰি নকৰে, মাছ-মাংস নুগুটায় ন' বিয়াত?
নুগুটায় নুগুটায়।
অ', তোমালোক সংঘইয়া?
অ, তোমালোকক খোৱাই?
আমাৰ সেই খোৱাই সেইবিলাক। আমাৰহে মানে বেলেগৰ ঘৰত খোৱা নহয় তেনেকে।
অ
আমি আমি মানে খাওঁ। আমি খ লোৱা নাই কাৰণে কিন্তু আমাৰ দেউতাহঁত খুৰাহঁতে নাখায়।
অ নেখায় আমাৰা খায় বেলেগত।
অঁ।
উম, সেইটো তোমালোকে মানে কি হয়, এইটো দুৰ্গা পূজা সেইবোৰ মানা ন' আমাৰ তাতে নামানে সেই।
অ' মনা হেৰি নাই অ'।
উম, আমাৰ মানুহে অ'-অ, হ'ব দিয়া তেতিয়া।
অ', হ'ব।
উম।